শুনিছা নে কি কৰি আছা? এনে আৰু বহি আছো তোমাৰ ফোনটো লগাইছো
অ অ অ ভালে কৰিলা ভালে কৰিলা খবৰ তোমাৰ সেই ভালে আৰু তোমাৰ কেনেকুৱা অ বাকি ভাত পানী খালা অ কিহে খালা?
ভাল অ ভাল ভাল বাকী তোমালোকৰ ফালে খেতি কৰিছ নাই অ উম এতিয়া বাৰিষা আহিছে খেতি উম পথাৰত মাটি ৰুইছে নাই
অ মাটি মানে এতিয়ালৈকে ৰোৱা নাই মাটি ৰুব তোমাৰ কঠীয়া চঠীয়া এনেকে পাৰি থৈছে তমাৰ কঠীয়া মানে ভালকে ডাঙৰ হোৱা নাই ডাঙৰ হলে ৰুব পাৰিব আৰু অ হাল চাল বাইছে বাইছে তোমালোকৰ খেতি
লাগিছে অ লাগিছে অ বাকী পথাৰ কোৰ মাৰিব গৈছা নাই অ
বিজিয়ে থকা হয় মানে দিনটো আগতে আগতে মাৰিছিলো বাৰু দেই
কোনোবা কমাৰিব যায় নাই বাকী এতিয়া বাৰিষা এতিয়া মাছ চাছ ওলাই পথাৰত এতিয়া মাছ চাছ ধৰিছান নাই
এ তোমাৰ পথাৰলৈ মানে মোৰ তেনেকে যোৱা হোৱাই নাই হলেও দেতাই মানে এ ইমান মাছ চাছ নধৰে বাৰু দেই মানে কি হৈছে আজিকালি তোমাৰ মাছ চাছ পাবলে টান গম পাইছা নাই অ
খাব লাগে মাছ চাছ বহুত ভাল লোকেল মাছ খালে বহুত ভিটামিন পাইতো আৰু এতিয়া এ আৰু মানে কি মানে আজালি মাছাক মানেু ক তোমাৰ মা কি হয় তোমাৰ সেই মাছৰ পোৱালি হয় হেই পোৱালি ভাগ মুঠতে কি কৈ
আচলতে ধৰি লৈ যায় ডাঙৰ ডাঙৰ মাছ বিলাক অ তোমাৰ মাছ গোটেই মাছ বিলাক যদি ধৰি লৈয়ে যায় তেনেহলে পোৱালি হব কৰ'ৰ পৰা হয় নহয় অ
আহ উম আহ লোকেল মাছ খাব লে তোমালোকৰ ফালে এনেকে বিল চিল লছে নহয়
অ বিল আছে বাৰু হে আমাৰ এইফালে ইমান নাই হলেও তোমাৰ বিলতো আগৰ তুলনাত আজিকালি মাছ চাছ খুব কম গতিকে সেইটো তোমাৰ মাছৰ সমস্যাতো মানে খা দিছো
দেখাই দিছে অ
কি গম পাইছা নাই মানুহে লোকে
নাখায় চালানী মাছ বোৰে খাই বেছি অ, তেলীয়া মাছবোৰ খাই, বাকী তুমি মাছ খায় ভাল পোৱা নাই?
মাছ তোমাৰ মই এনে ভালেই পাওঁ খাই। কিন্তু মই হ'লেও মাছটো মানে খুব কম খাওঁ।
আচলতে খাব লাগে মাছ আমাৰ বহুতো মগজুৰ বহুত ভিটামিন পোৱা হয় কাৰণ মাছৰ পৰা যি আমাৰ আহ ভিটামিন ওলাই সেইখিনি আমাৰ মগজুৰ বৃদ্ধিৰ বহুত সহায় কৰে আচলতে সৰু ল'ৰা ছোৱালীবোৰক এইবোৰ মাছৰ যি আন মাছ আৰু বহুত চাব লাগে আৰু তুমি মইতো তুমি কি ভাল পোৱা না মোৰ লোকেল ফৌ মাছৰ পুঠি খাই বহুত ভাল পাওঁ তুমি কেনেকুৱা ডাঙৰে মাছ ভাল পাওঁ অ।
কেতিয়াবা সৰু মাছ থাকিলে খাওঁ আৰু আৰু মানে মাছটো বাৰু খাব লাগে দেই তোমাৰ মাছ
উম নহয় অ উমেগাখিও পায় অ ভাল বস্তু হয়টো অ। খাব লাগে খাব লাগে উম অ অ
সেইবিলাক আচলতে ব্যৱহাৰ কৰিব নেলাগে অ সেইবিলাকত তোমাৰ আচলতে
নাই নাই আজিকালি দেখিছা নাই এনেকে গাঁওৰ বোৰত চহৰৰ কথা বাইকত বাইকত আহ সেই মাছ ডাঙৰ ডাঙৰ চালনী মাছবোৰ লৈ বাইকৰ ঘৰে ঘৰে যে বেচিবলৈ যে আহে সেই তেনেকুৱা মাছবোৰ একদম বেয়া। এই ব পুখুৰী মুখত ব্ৰইলাৰ গুবোৰ দি মাছ ডাঙৰ কৰা হয়। জানা নে নাই, নহ
অ প অপকাৰটো হয়ে, হয় হয় মানে কি হয় তোমাৰ ধৰি লোৱা এতিয়া তোমাৰ ব্ৰইলা সমূহ ব্ৰইলা বিলাকত
হয় হয়
তোমাৰ দৰব পাতি দিয়ে দৰব পাতি দি মানে সিহঁতৰ খুব কম সময়ৰ ভিতৰত ভিতৰত মানে সিহঁতৰ ৱেট বঢ়াই
বঢ়ায় হয়, হয় হয় হয়
সেইটো কাৰণে মানে সেই সেইবিলাক কেমিকেলসমূহ ইউজ কৰে যিবিলাক মানে অতি মাৰাত্মক আৰু আৰু তোমাৰ সেই তাৰ ফলত মানে সমূহৰ বহুত বেমাৰ দেখা যায় দেখা দিয়ে অ এতিয়া যেতিয়া ব্ৰইলাৰ যেতিয়া সেই বিষ্ঠাসমূহ কৰিব এতিয়া তাৰ লগতে সেই কেমিকেল সমূহো ওলাব অ আৰু বিষ্ঠাটো কি বস্তু বিষ্ঠাটো তোমাৰ শৰীৰত থকা যিখিনি একেবাৰে লেতেৰা বস্তু
হয়। আৰু সেইখিনিকে মাছক খুৱাই। হয়।
ব্ৰইলাৰ মাংসটোতকেও তোমাৰ সেইটো বহুত বেয়া বস্তু। গতিকে সেইটো যেতিয়া মাছসমূহে খাব, তেনেহলেতো তোমাৰ আল্টিমেটলি মাছটোৰ
হবই-হবই-হবই তুমি ঠিকে কৈছা হয়। আচলতে আমি এতিয়া বাৰিষা আমি অ উম আজিকালি নাযায়ে মানুহবোৰ পথাৰলৈ। আধিলে খেতি দি দিয়ে, আচলতে আমি যাব লাগে গৈ পলে মাছ চাছ ধৰিব লাগে হয় নহয়? মাছ চাছ ধৰি তাত যিবোৰ লোকেল মাছ ওলাই সেইখিনি আ ঘৰত বনা কৰে। আনফালে কিন্তু মাছ যেতিয়া ওলাই ন টিঙে-টিঙে মাছ ওলাই আমি বহুতা খাও কিন্তু। খাই-খাই ভাবৰি যাওঁ। এতিয়া আমাৰ কালিয়ে ধৰিছিলো মাছ আজিলৈকে খাই আছো বহুত ভাল লাগে খাই ঔটেঙা লগত, ঔটেঙা-টেঙাৰ লগত টেঙা লগত মাছ খাই বহুত ভাল লাগে জানে নাই।
লাগে। তেতিয়া এতিয়াতো তোমালোকৰ সেইফালে ভালেই তোমাৰ বিল চিলো আছে তোমাৰ সেফালে তুমি মাছ পাই থাকা। এতিয়া আমাৰ আকৌ এইফালে আকৌ তেনেকুৱা নহয় ন গম পাইছ আমাৰ তোমাৰ এইফালে মাছটো খুব কম মানে, লোক অহ লোকেল মাছৰ মানে হে
অহ, অহ, খুৱ ধৰে অহ। এতিয়া, এতিয়া আমাৰ এতিয়া লগৰ এটা ঘৰলে গৈছিলো তাৰ সিহ পানী আদি যিটো ৰাস্তা সিহঁতৰ নৈ পাৰ হৈ ৰাস্তা ঘৰতে সোমাই যায়, সিহঁতৰ ৰাস্তাটোৱে ভাঙি পালে নদীৰ পানী ইমানেই মানে বাঢ়িছে আৰু সিহঁতৰ তাতে বহুতে মাছ ধৰি আছে একদম দেখিছো যতে' ততে আঠুৱাই মাছ ধৰি আছে মানে এনেকে ধৰিব লাগে আচলতে ভাল সেইবোৰ ধৰিবলৈ আমাৰ সৰু-সৰু লৰাছোৱালী বোৰক খাব দিব লাগে। আমিও খাব লাগে আৰু বহুত ভাল আৰু খালে বহুত ভাল মাছৰ সোৱাদ এটাই বেলেগ গম পোৱা নাই? এই মাংস চাংস আনি খোৱাতকে মাছৰ সোৱাদে বেলেগ টেঙা জোলৰ লগত।
আচলতে মাছটো খাব লাগে, কিন্তু তোমাৰ সেই তুমি যে কলা খুব ধৰিব লাগে বুলি মাছটো। মানে তোমাৰ সেই সেইটো আচলতে কথাটো ইমান তেনেকুৱা নহয়। তোমাৰ ধৰিব লাগে আচলতে কিন্তু তোমাৰ অহ আচ অহ হয়-হয় সেইটয়ে-সেইটোয়ে।
আমাৰ যিটো বহাগ মাহ, বহাগ মাহতহে আমি মাছ ধৰিব নালাগে। এতিয়া বাৰিষা যিটো ন বাৰিষা এতিয়া বাৰিষা মাছ ধৰিলে আমাৰ একো মানে মাছৰেও একো অপকাৰ নহয়। আচলতে আমাৰ যিটো বহাগ মাহত যিখিনি মানুহে মাছ ধৰে ন, তেতিয়াহে ধৰি ললে বহাগ মাহতহে মাছ আচলতে মাছে মানে
অহ নহয় মই সেইটো কথাই কবলে বিচাৰিছো, মানে তোমাৰ সময় সাপেক্ষে মানে সময়ৰ সতে মি মেলি আমি মাছটো আচলতে ধৰিব লাগে। মানে তোমাৰ কি হয় তোমাৰ বহুতে সেই তোমাৰ মানে যেতিয়া মাছৰ পোৱালি হয়, মাছে যেতিয়া কণী পাৰে মানে
কণী পাৰে অহ। সেই কণী মানে সেই মাছৰ পেটতে কণীখিনি থাকে, হয়-হয়।
চব সময়তে কি হয় মা মানুহেবিলাকে মাছখিনি ধৰি খায় পেলায়। তাৰ ফলত কি হৈছে তোমাৰ মাছৰটো বংশ বৃদ্ধি হোৱা নাই অহ আৰু যেতিয়া মাছৰ বংশ বৃদ্ধি নহব। তোমাৰ যদি তোমাৰ এতিয়া যে এতিয়া বৰ্তমান যেনেকে তোমাৰ মাছখিনি তেনেকে খাই আছে তেনেকে যদি তোমাৰ আগলৈও যদি সেই তেনেকে যদি তোমাৰ আগলেও যদি হে তেনেকে খাই থাকে, তেনেহলে হয়তো আমাৰ মাছৰ পৰিমাণটো খুব কম খুব কমি যাব মানে অহ মাছ বিলাক হয়তো বিলুপ্ত পথত বিলুপ্তিৰ দিশে আগবাঢ়িব পাৰে মানে অহ গতিকে সেই আমি মাছটো আমাৰ লোকেল মাছটো হেই কৰিব লাগে আৰু লোকেল মাছটো ভাল মই বেয়া বুলি কোৱা নাই লোকেল মাছটো বহুত ভাল খালে কিন্তু, আমি সেই কথাটো তুমি চাব লাগে। অহ - অহ আমি যাতে লং টাইমৰ কাৰণে সেই মাছসমূহক জীয়াই ৰাখিব পাৰোঁ আমি মাছ
আচলতে এতিয়া উম বাৰিষা মাছ ধৰা কেলে ধৰে জানে নাই এতিয়া বাৰিষাৰ পিছত যেতিয়া খৰাং আহিব খৰাংতো পানী বিলাক শুকাই যাব সেই মাছবোৰ তেতিয়া মৰি তাতকে এতিয়া মানুহে মৰাতকে এতিয়া ধৰি -ধৰি খাই পেলাইছে আৰু যেতিয়া আকৌ খৰাং পিছত যেতিয়া পানী আহে যিবোৰ মাছ বাচি যায় সেইবোৰ মাছে যেতিয়া পোৱালি দিয়ে তেতিয়াহে আমি সেই মাছটো ধৰিব নালাগে গম পোৱা নাই উম - উম- উম তাকে বাৰু এদিন আহিবা আমি মাছ ধৰিম।
অহ, বাৰু যাম-যাম এতিয়া তোমাৰ সেই এ ' হেৰি চেৰি তাকে নানিবা আকৌ দেই।
কি ছালানি মাছটো লৈ নানিবা অহ আনিম নহয় লোকেল মাছ ধৰিম আমি পথাৰত আহিবা পথাৰত বিলৰ ওচৰত ধৰিম আমি ছালানি মাছটো উম ছালনি মাছটো মানে ছালনি মাছৰ পৰা বহুত বেমাৰ হয়। হয়
অহ, আৰু -আৰু কি গম পাইছা নাই তোমাৰ সেই চালনী মাছ এচাম মানুহে লোকেল মাছ খাবলৈ মন নকৰে আৰু লোকেল মাছ খোৱা মানুহে চালানী মাছ খাবলৈ মন নকৰে গতিকে সেইটো চালানী মাছটো বহুত বেয়া- বেয়া বস্তু আমি তাক যিমান পাৰোঁ তাৰ পৰা দূৰত ধুব লাগে অহ চালনী মাছটো তোমাৰ সেই তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ হেৰি চেৰি দি কেমিকেল- চেমিকেল দি ডাঙৰ কৰে তাৰ ফলতে মানে সেই আমাৰ শৰীৰটো মানে তোমাৰ বেয়া হয় আৰু স্বাস্থ্য আচলতে ক্ষতি হয় লগতে তোমাৰ চালনী মাছ খাই দিয়াৰ লগে -লগে তোমাৰ গেছ- চেছৰ পৰা ধৰি তোমাৰ অ' বিভিন্ন ধৰণৰ সমস্যা আহি যায় মানে অহ সেই এতিয়া তোমাৰ চালানী মাছটো খুব
লোকেল মাছবোৰৰ দামটো কম যে হয়-হয় আৰু কাৰ্পেট মাছ বোৰৰ দাম কম অহ বাৰু এদিন আহিবা আমি মাছ ধৰিম পথাৰত আমাৰ বিলৰ ওচলৈকে আহিবা মাছ ধৰিম উম হেৰি নালাগে আমি হাতে ধৰিব পাৰি আজিকালি মাছ উম! আহিবা অহ।
অহ, বাৰু- বাৰু, যাম- যাম।